হেল্ল' হেল্ল' হেল্ল' হেল্ল' অঁ শুনিছা অ শুনিছা
তুমি
অ অ শুনি আছো। কি খবৰ? অ পাই আছো তুমি পাইছা- ভাল ভাল মোৰো ভাল। বৰষুণ দিছে নে নাই?
কি কৰি আছিলা
আছো ৰবা খালো ব্ৰেকফাষ্ট কৰিলো। মোৰ মাততটো আহিছে ন নেটৱৰ্কৰ কিবা প্ৰব্লেম হৈছে।
আহিছে আহিছে আহিছে।
আহ আহ
আজি দেৰি কে উঠিলা ব্ৰেকফাষ্ট- কৰিলা
অ আজি দেৰি হ'ল অকমান। অ নটা মানত উঠিলো। ব্ৰেকফাষ্টত মই মেগী খাইছো, তুমি?
মই ৰুটি খালো ৰুটি আৰু চবজি এনেকে। তাকে আৰু।
অহ ব্ৰেকফাষ্ট কৰি থাকোতেইটো বৰষুণ আহি গল।
ভাল লাগিছে বাৰু বৰ ষুণ দিয়াই ইমান গৰম পৰিছিলে। তুমি এনে এইকেইদিন কি কৰি আছা ঘৰত?
আছো এইকেইদিন ঘৰতে পৰীক্ষাও শেষ। আৰু কালি অকনমান ওলাই গলো আবে বাকী আছো সেনেকে বজাৰত যাম ভাবি আছো ৰবা।
অ কি হয় কাপোৰৰ বজাৰত?
কাপোৰো এনেকে ফেঞ্চিত মানে কিবা-কিবি সৰু-সুৰা।
অ'
উম
মইও তাকে ভাবি আছো ৰবা ভন বজাৰ মোৰো কৰিব আছিলে, মইও যাম বুলি ভাবি আ ফেঞ্চিত
অ কি কিনিবা?
এই কাপোৰে আৰু এনে তোমাৰ জিন্স এটা কিনিম বুলি ভাবিছিলো আৰু সেনেকে এ আজিকালিটো থ্ৰিফটিং কৰে ন, এই থ্ৰিফটিংত ত ভাল কাপোৰ পায়, আহ তে কিনিম বুলি ভাবিছো আৰু থ্ৰিফ কৰি পেলে।
হা?
বোলো কিছুমান টপ-চপ ভাল পাই ন গৰমৰ।
অ অ অ অ ভাল সেইটো মানে ভাল আৰু, সেইটো মানে কম দামত ভাল পাই যায় কি কেতিয়াবা আৰু কেতিয়াবা ড্ৰেছ-থ্ৰেছ ত' ভাল যায়, সেইকাৰণে ভাল লাগে অ' আৰু ফেঞ্চিত আছে সৰু-সুৰা বস্তু কিনিব।
অ মোৰো আছে কিবা-কিবি মেকআপৰ বস্তু এনেকে
অ' আৰু কাণফুলিও ধুনীয়া পায় তাতে অ, অ, অ' চেণ্ডেল অ' এই তোমাৰ মছজিদ গালিৰ ইফালে যে বেগ হাউচখনত তাতে বেগ-চেগ ভাল পায় ন
বেগ-চেগ ভাল পায় অ, আৰু পুৰা মানে নতুন নতুন ডিজাইনৰ আহি থাকে।
অ, অ। আৰুতে গোটেইখিনি বস্তু পাই যায় আৰু
অ' মেকআপৰ দোকান কেইখনো ত' বহুত মানে কম দামতে বস্তু লিপষ্টিক-চিপষ্টিক ভাল পায়।
অ, অ, তাতে ভাল পায় আৰু মানে ভালে প্ৰডাক্ট বিলাক তাৰে কমাইও দিয়ে অলপমান কলে বাৰী কৰিলে কমায়ো দিয়ে
আৰু মানে গোটেইখিনি বস্তুৱে মানে একেলগত নিজে চাই আনিব পাৰি ন
অঁ, অফলাইনত সেইটো ভাল লাগে মানে নিজে চাই আহিব পাৰ আৰু পাৰগে নি
পাৰী অঁ অনলাইন কিনিলে যে মই এটা লিপষ্টিক কিনিছিলো কিবা চেট দিলো কিবা আঁহ আকৌ ৰিতানো কৰিব নোৱাৰি
অঁ সেনেকুৱাই হয় অনলাইনততো মেকআপৰ প্ৰডাক্ট দিব ভয়ে লাগে কাপোৰ চাপোৰ দিলেওঁ ভয় লাগে টিং নহ'ব
মানে এতিয়া এই শেম্প পু এই চব বস্তু দিব পাৰি
অঁ সেইবোৰ পাৰি কিন্তু এই লিপষ্টিকৰ শ্বেড ফাউডেশ্যনৰ সেইবিলাক ভয় লাগে অলপ
মানে কিবা কিবি আহি যায়
অঁ আৰু কিছুমান ৰিটাৰ্ণ কৰিব নোৱাৰি আৰু এনেই যায় আৰু পইচাঁ
এনেই যায় অঁহ আৰু ইউজ কৰিলেও ভাল নেদেখি
অঁ আৰু মানে বেয়াওঁ লাগে এনে এনেই যায় পইচাটো ইউজ কৰিব নোৱাৰি ভাল কে
তুমি কেতিয়ালৈকে যাবা পিছে ফেঞ্চিয়ে
ফেন্সি এক কেইদিন যাম বুলি ভাবিছিলো ভাবিলো গৰমৰ কাৰণে যোৱা নাই আকৌ এইকেইদিন বাৰু বৰষুণ দিলে দুদিন মান সেই কাৰণে যাব মন যোৱা নাই যাম আৰু কেইদিনমানৰ ভিতৰত ভিতৰত
অঁ ময়ো যাব লগা আছে ৰ'বা
তুমি আৰু কত বজাৰ কৰা অঁ কাণফুলি পো ভালে লাগে
অঁ আৰু তোমাৰ যোদিঅত কৰো কেতিয়াবা ৱেবচাইটত কৰো এনে কথা নাই আৰু মানে।
অ, অ।
ৱেষ্টচাইদৰ খিনিও কালেকচন খিনি মোৰ বহুত ভাল লাগে।
অ, তাৰে ভাল কালেকচন খিনি আৰু জুডিওৰো
কি হয়।
অ, অ। মানে জুডিওৰ ভাল লাগে, জুডিওৰটো মেকআপ প্ৰডাক্টটো পাই যায় তাতে।
অ, নেলপলিছ, লিপষ্টিক ভাল লাগে।
অ, অ, আৰু আজি আজিকালিতো বহুত কিবা কিবি ওলাইছে জুডিওৰ, মানে অ
আৰু ইমান বেলেগ বেলেগ ডিজাইনৰ লিপষ্টিক আৰু এনেকে বেলেগ বেলেগ কালেকচন ওলাইছে।
মানে ভেৰাইটিজ আহি গৈছে আৰু আজিকালিতো জুডিও জুৱেল হেৰিও পায়।
জুৱেলৰীও পায় অ, অ আৰু এনেকুৱা ষ্টাইলিছ ঘড়ী-চৰি এনেকুৱাও পায়।
অ, অ। ভাল লাগে মানে অলপমান চেইঞ্জ হৈছে।
উম, কাপোৰৰ কাপোৰ বিলাক মানে ইমান। ড্ৰেছ বিলাক ইমান ভাল নালাগে মোৰ কোৱালিতীটো। টপ, টি-চাৰ্ট এইবোৰ ভাল লাগে। আৰু জিন্স কেইটা ভাল।
অ', অ', এনে মানে চলি যায় আৰু।
চলি যায় অ, অ।
পাৰোচো চলি যায় ট' টিকে আৰু।
বাকী তুমি জোতা চেণ্ডেল ক'ত বজাৰ কৰা।
জোতা চেণ্ডেল তোমাৰ ফেন্সিতে যাওঁ। আৰু নহলে বা মই শ্লিপাৰ এযোৰ কিনিছিলো য়ে ৰব বৰৰ জুডিওৰ পৰাই। সেইযোৰে পিন্ধি আছো আৰু সেইযোৰ অ', সেইকেইযোৰ ভাল মানে ধুইও থাকিব পাৰি। বেয়াও হোৱা নাই। ত হেইক। এইযোৰ ভালে আৰু এতিয়ালৈকে ভালকে চলি আছে। আৰু বাকী জোতা তোমাৰ অ', অফলাইন ফেঞ্চিৰ পৰাই কিনো নহ'লে বা মানে সেয়া আৰু এই জোদিঅ'ৰ ৰ পৰা চাইছিলো কিন্তু মানে ইমান মোৰ চাইজৰ নাপালো কাৰণে নিকি নিলো আৰু।
অ অ।
বাকী এনেই ভালেই লাগে
সেইটোৱে।
তুমি এনে কেতিয়ালে বজাৰ কৰিব যাবা?
মই ভাবিছিলো আজিয়ে যাম কিন্তু বৰষুণতো দিলে এতিয়া চাও কি কৰো। কালি নাইবা আজি আবেলিলৈকে এনেকে ভাবিছো আৰু যাম বুলি বেছি দেৰি হ'লেও দিগদাৰী অকলে যাম নহলে মাৰ লগত নহলে কোনবা ফ্ৰেণ্ডক এনেকে ফোন কৰি পিনে
অ, অ।
কোনে ফ্ৰী থাকে।
অ, তাকে বজাৰ মানে এক মই ভাই ফ্ৰেণ্ড কিজনীৰ লগত যাম নহলে মাৰ লগতে সেনেকে যাম আৰু ওলাই।
অ'অ'
সেনেকে মানে ভাল লাগে লগৰ লগত এনে বজাৰ কৰি কমতেওঁ কেতি কেতিয়াবা মানে ফেঞ্চি টো আজি আজিকালি ফুট ফাটতো ইমান থাকে ন ভাল সৰু সুৰা বস্তু পাই যায় তাতে অ' অ' মাই লগত গ'লে পইচাটো থাকে হেতো পাৰি এইটো আৰু কিন্তু কিন্তু মাৰ লগত গ'লে মানে কিছুমান কাপোৰ আৰু মায়ে নিদিয়ে। এইটো নালাগে হেনোঁ
অ' আৰু বেছি ৰখি থাকিবও টান পাই মানে ইমান হোৱাইে নাই নে ইমান দেৰি লাগিছে সেনেকুৱা অ' মানে মোৰ কথাটো হৈছে। যে নল'লেও নাই চা চোৱাটো
অ' অ' চালে মানে ফেঞ্চিত গ'লে চাই ভাল লাগে বস্তু। বোৰৰ সেনেকেই সময় যায় আধা।
এ লওঁ কিবা কিবি কিন্তু চবতো ল'ব নোৱাৰি ইটো
অ' অ' অ' অ' সিফালৰ থাইত এইফালে ঘুৰি ভাল লাগে। আৰু ফেঞ্চিত খোৱা নে নাই? তুমি গ'লে
খাও খাও অঁঃ
কি খোৱা
এই তোমাৰ মছজিদ গলিৰ ভিতৰত যে এটা এখন মম' দোকান আছে
অঁঃ অঁঃ
মম'টো বিৰাট টেষ্টি তাৰে খাওঁ
তাতে ভেজ মমো নাপায় জানো
ভেজ আৰু চীজ পাই চীজটো ভাল লাগে ফেন্সিত চিকেন মম' নাপায়ে অ বহুত থাকে
অ তাতে খোৱা নাই বাৰু কিন্তু মানে ভেজ কাৰণে ইমান এটা মন নাযায় খব
অ এনে মইও ভাল নাপাও ভেজ ম'মো কিন্তু তাৰে কেইটা টেষ্টি লাগে তুমি ফেন্সিত নন ভেজ মম' খাই পাইছা নেকি কৰ'বাত
সেনেকে ইমান পোৱা নাই খাই পোৱাই নাই তাতে সেনেকে মম' অ ফেঞ্চিত গ'লে তোমাৰ এই সেয়াই খা খোৱা যায় আৰু ফুচকা বা এনেকে এনেকে জুচ চুচ খায়েই আহি যাওঁ আৰু মানে কেইবাৰো খোৱা নাই
আৰু তোমাৰ হেৰি কি বুলি কয় আহ কি কব ওলাইছিলো পাহৰিয়ে থাকিলো
হ আৰু সেয়াও খাই ভাল লাগে অ অ
মানে গোটেই দিনটোৰ কাৰণে শ্বপিং কৰিব গ'লে তেতিয়াাতটো দোচা খাওঁ বাৰু খোজবুত কেতিয়াাব বা সদায় কথা নহয় তটো সেনেকে
আৰু ভিতৰত এখন এখন মানে ৰল ৰলৰ দোকানো আছে ভিতৰত ন জাগা খিনি পাহৰিলো তাৰ ৰোল পাইৰাতে ভাল লাগে আৰু অ চাগে ৰল তাতে অ অ তাতে ৰল
ভাতৰো খানা খিনি ভাল উম
আৰু তাৰে চাত তাত খাই ভাল লাগে
খোৱা চব হৈ যায় আৰু
অ মানে চব এটা জাগাতে পাই যাও ভাল লাগে এইকাৰণে বাকী আৰু
বাকী আছো আৰু তুমি কোৱা
মইও আছো এইকেইদিন আৰু এনেকে ঘৰতে আৰু ওলাই যোৱা নাই যাম ভাবি আছো বজাৰ কৰিব তাকে
আহ
অনলাইনটো চাইছিলো কিন্তু অনলাইনত মানে চাইজৰ প্ৰব্লেম চাই
জ প্ৰব্লেম আৰু অনলাইনত আপু ফেচ ৱাচ এইবোৰ দিব ভাল তে অফলাই মানে অফাৰ পায়
আহ
কিন্তু এই মেকআপৰ বস্তুবোৰ নোৱাৰি
তোমাৰ অনলাইনত দামতটোও অলপ বেছি হৈ যায় মানে চববোৰ দিলে অ অ মানে অফলাইনত হ'লে এতিয়া কমতে বহুত কেইটা পাই যাওঁ আৰু ডেইলি ইউজৰ কাৰণে সেনে ত' ভাল হৈ যায় আৰু
মোকো সেনেকে মানে শ্লিভলেছ টপ লগা হৈ আছে ঘৰত
অ অ অ গৰমৰ কাৰণে মোৰো সেনেকে টপ লগা হৈ আছে এনেকা বা অভাৰ চাইজ টি চাৰ্ট বোৰ যে থাকে সেইবোৰো ভাল লাগে আৰু জিন্সও লম বুলি ভাবি আছো
চেটজিন ষ্টুডিঅ'ত চাব পাৰা দামো বেছি নহয় আৰু ভাল হয়
হয় নেকি যুদিঅ'ত কিনা নাই কিন্তু জীন্চ
মই কিনিছিলো লাষ্ট দুটা মানে কিনিলো এতিয়ালৈকে ভাল হয় ইউজ কৰি বহুত ভাল পাইছ আৰু বেছ মানেছেভে নাইনটি নাইন এইট নাইনি নাইন এনেকুৱাতে পাইায় ইয়াত
অ অ অ অ অ সেইটোয়ে আৰু মানে তাতে চ চাইজ টো মানে পিন্ধিও চাব পাৰি সেই সেনেকে
আহ
ভাল লাগে আৰু গম পাও কোনটো ভাল লাগিব পিন্ধিলে
সেইটোৱে হ'ব দিয়া তেতিয়া হ'লে
অ
অ দিয়া ফোন কৰিবা মা-
অ অ ঠিক আছে দিয়া লগ পাম দিয়া অ বাই বাই
বাই বাই